অঁ কি কৰি আছা?
এনে আছিলো ৰবা, তুমি কি কৰি আছিলা কোৱা?
এই মই এনে মোবাইলত অলপ গেম খেলি আছিলো ৰ'বা
অ মইও খেলি আছিলো ৰ'বা অলপ আগত, তাকে এতিয়া তুমি ফোন কৰিলা অলপ কথাই পাতি লও কিমান আৰু গেম খেলিবা,
এই তাকেই দিয়া, বাকী খবৰ পাতি ভাল নে কি?
খবৰ পাতি ভালে দিয়া অলপ - চলপ টোপনি ক্ষতি হৈ আছে হে এই ৰাতি - ৰাতি ৰাতি ফুটবল চাওতো সেইকাৰণে অলপ গা চা বেয়া লাগি থাকে বাকী খবৰ পাতি বেয়া নহয়।
অ ফুটবল ফিফা চাই আছা ন মই ফিফা চাই আছো ৰবা ফিফা ৱৰ্লড কাপ, তো ভাল লাগে দিয়া চায় কিন্তু ইণ্ডিয়াত মানে ভাৰতত মানে আৰু টাইম- টো নিমিলে না ৰাতি ৰাতি দিয়ে ত সেইকাৰণে চকু তকু মোৰ গাত হৈ গৈছে দিয়া কলা কলা হৈ গৈছে। তোমাৰ হৈছে নে নাই পিছে?
এ নহ'ব দিয়া সদায় সদায় তুমি ৰাতি এটা দেৰটা বজাত, চাৰে তিনটাত- সেনেকুৱা টাইম - টেবুল থাকে ন সেই হিচাপত তুমি- খেল চাই থকাটো ধেমালি কথা নহয় তথাপিও চাই ভাল লাগে যাতে- এৰিবতো নোৱাৰা খেলখন পিছে খেলৰ কথা পাতি- -ছোয়ে যাতে তোমাৰ প্ৰিয় খেল কিহে?
মোৰ প্ৰিয় খেল ক'বলৈ গ'লে মোৰ তোমাৰ- সময়ত মানে দুটা কব লাগিব কিন্তু মই, এটা সৰু সময়ত আৰু যেতিয়া মই আছিলো সৰু কালৰ সময়ত, তেতিয়া মোৰ একদম প্ৰিয় খেল আছিল ফুটবল, তেতিয়া মানে ফুটবলটো মই তোমাৰ ইমানেই ভাল পাইছিলো তোমাৰ ইমানে ভাল পাইছিলো মই আগতে আছিলো তোমাৰ সেই অ অ যিটো কয় আমাৰ ষ্ট্ৰাইকাৰ বুলি একদম যিটো গ'ল দিয়ে হয়টো ষ্ট্ৰাইকাৰ হৈছিলো দিয়া মানে বহুত ভাল খেলিছিলোঁ আগতে ফুটবল। বাকী যে আৰু তুমি জানা যে মানে যিটো আমাৰ অ ভাৰতত হওক বা তোমাৰ অসমতে আৰু ক'বলৈ গ'লে অসমত ক'বলৈ অ ভাৰততে ক'লোঁ আৰু, মানে যিহেতু ফুটবলৰ ইমান এটা সেই নাই আৰু। ত' সেইকাৰণে চাগে মোৰ ডাঙৰ হোৱাৰ লগে লগে মই ক্ৰিকেটত দেখি বেছিয়ে মন মেলিলে আৰু এতিয়া মোৰ ক্ৰিকেটে মোৰ প্ৰিয় দিয়া ক'বলৈ গ'লে, বাকী তোমাৰ কি প্ৰিয়?
মোৰটো সৰুৰ পৰাই তোমাৰ ফুটবলে প্ৰিয় মানে তুমিও চাগে এইটো খেলিছা আগতে। মই গাঁৱত গ'লে কি কৰিছিলো এই যিটো ৰবাব টেঙা যে থাকে আমাৰ সেইটো ফুটবল হিচাপে বহুত খেলিছো তাৰপিছত আ তোমাৰ ফুটবল কিনিলোঁ লগৰ থাকে তাতে লগৰবোৰৰ লগত খেলিলো শিকিলো কেনেকে খেলে। তাৰ পিছত সেনেকে আৰু অলপমান প্ৰিয় হৈ গল কিন্তু এই যিবিলাক খেল এইবিলাক ক্ৰিকেটেই হওক ফুটবলেই হক এ যোৱা তোমাৰ দহ বছৰ মানৰ পৰাহে বেছি জনপ্ৰিয় হৈছে নেকি কি মই সেনেকুৱা অনুভৱ কৰোঁ অলপ, দহ বিছ বছৰৰ ভিতৰত।
অ', সেইটো হয় বাৰু। বাকী মানে দহ বছৰ যোৱা দহ বছৰ বা তোমাৰ এইখিনি মানে যিটো অ কভিড নাইনটিনৰ পিছৰ পৰা যিটো সময় আছে তাৰ পৰা মানে যিহেতু মানুহ বিলাকে ঘৰটো সোমাই আছিল ন মানে মই জানাই একো পৰিস্থিতি হৈছিল লকডাউন হৈছিল ত' তেতিয়াৰ পৰা এইবিলাক সামাজিক মাধ্যম যে আহিল ত' সামাজিক মাধ্যমৰ পৰা মানে মানুহে আৰু জানিব পাৰিলে আৰু বহুত কথা খেলবিলাকৰ ওপৰত। ত' সেইকাৰণে চাগে মোৰ মতে খেলৰ ওপৰত যিটো গুৰুত্ব সেই গুৰুত্বতটো বাঢ়িছে বা তোমাৰ খেলৰ যিটো চোৱা মানে মা মানুহে চোৱা মানুহ বাঢ়িছে আৰু ক্ৰিকেট হওক বা তোমাৰ ফুটবলে হওক বা অন্যান্য যিবিলাক খেল আছে সেইবিলাকে বাকী তুমি এটা মোৰ মনত পৰা ভাল লগা কথা কৈ দিলা নহয় এই যে ৰবাব টেঙাৰ কথা ক'লা তুমি ৰবাব টেঙাৰ ফুটবল খেলা, সেইটো চাবাচোন আমি কি খেলিছিলো মই সৰুটৈ থাকোতে ত টো বাপপাৰে আমাৰ গছ আছে দেই এডাল। আহ গাঁৱত থাকোতে আমাৰ গছ আছিলে এডাল বাৰীৰ ফালে। ত' তাৰে আমি তোমাৰ সেই ৰবাৱ টেঙাবোৰ খাবলৈ নোহোৱাতে আমি সেইবিলাক তোমাৰ মানে মানুহে খা-খাব খোজে মানে আমাৰ ঘৰৰ মানুহ খাই যিহেতু আমি ময়ো খাও দিয়াচোন সেইটো। ত টো জানাই তুমি ৰবাব টেঙা কিমান ভাল লাগে খাইকেনে তোমাৰ জলকীয়া তলকীয়া এইবিলাক সানি। ত' সেইবিলাক আমি বেছি থাকিবই নিদিওঁ তাতে মানে সদায় মানে তোমাৰ তিনিটা চাৰিটা আনকে তাৰপৰা ছিঙি ছিঙি আমি তাৰ মে বল খেলি থাকিব তাতে। অ', তোমাৰ পথাৰতে হওক বা তোমাৰ কাষ স তোমাৰ কিবা ব-ব-বস্তি হওক বা অন্যান্য যিবিলাক সৰু জাগা সৰু সৰু মানে পালেই হ'ল আৰু সেই মানে খেলিবলৈ ইচ্ছা মানে যেতিয়া খেললৈ ইচ্ছা তেতিয়া খেলিব আমাৰ দিন দুপৰীয়া একো নাই আমাৰ গধূলিয়ে হক পুৱা হওক মানে আগতে বহুত ভাল আছিল দিয়া এই খেলবোৰ মানে বহুত খেলিছিলো। মানে বহুত ভাল লাগে সেইবোৰ দিন মনত কৰিলে। আৰু কি ক'ম দিয়া বহুতেই ভাল লাগে সেইবোৰ দিন মনত কৰিলে, মানে সৰু কালৰ যিটো সময় আছিল ন আমাৰ এই সময়টো বহুত সুমধুৰ আছিল দিয়া।
বাকী তুমিতো ফুটবলো খেলিছা, ক্ৰিকেটো খেলিছা, ময়ো খেলিছো। ত অত তুমি কি ভাবা এই যিবিলাক খেল আমি যিবিলাক খেলো আৰু। শাৰীৰিকভাৱে তে সেই খেলবোৰৰ কি উপকাৰিতা আছে এনে আমাৰ যিটো দেহৰ গঠনত হওক বা স্বাস্থ্যৰ ক্ষেত্ৰত কি ধৰণৰ উপকাৰিতা তুমি ভাবা। বা ধৰা কোনোবা এজন নতুনকে খেলিব নিবিচাৰে। ত তেওঁক তুমি কেনেকুৱা ধৰণৰ কথা কবা যে তেওঁ আকৰ্ষিত হৈ পৰে সেই খেলৰ প্ৰতি?
ত চোৱা তোমাৰ খেল যিটো শাৰীৰিকভাৱে খেল খেলো আমি ক্ৰিকেট হওঁক ফুটবল হওঁক ভলীবল হওক বা অন্যান্য যিবিলাক খেল আছে আৰু কাবাডী হওঁক তোমাৰ ভলীবল হওঁক ত এইবিলাক খেলিলে তোমাৰ কি হয় তোমাৰ যিটো শৰীৰ সেই শৰীৰটো তোমাৰ এক নম্বৰ চলাচল হৈ থাকে। তোমাৰ যিটো তেজৰ তেজ যিটো চলাচল সে তেজৰ চলাটো বৃদ্ধি হয়। ত শৰীৰটো সুস্থ হৈ থাকে তুমি মানে গধুৰ গধুৰ অনুভৱ নকৰা শৰীৰটো। ত তোমাৰ এনেকুৱা তোমাৰ তুমি যে আমি কৰো আৰু মানে অলপ ভাগৰুৱা ভাগৰুৱা তাই অ অ সেনেকোৱা অনুভৱ কৰো। ত সে সেনুক কুৱা অনুভৱ নকৰো আৰু অ তুমি যেতিয়া সদায় খেলি থাকিবা। ত এইবিলাক এইবিলাক ভাল আৰু আৰু আজিকালি ল'ৰা-ছোৱালীক দেখিবাই তুমি ত দেখিছা নহয় তুমি বা দেখিছা বা আমিয়ে কৰি থাকো সেইবিলাক, ত আমি আজিকালি বাহিৰত বেছি ওলাই নাযাওঁ। আমি মোবাইলতে গেম খেলি থাকো। এই যিবিলাক অনলাইন গেম। ত আজিকালি জানাই সৰু যিবিলাক ল'ৰা-ছোৱালী আছে, সেইবিলাকতো সৰুৰ পৰাই খেলে আমিতো এই মানে অলপ ডাঙৰৰ পৰাই খেলিছো, মোবাইল লোৱাৰ পৰাই খেলিছো, কিন্তু যিবিলাক সৰু ল'ৰা-ছোৱালী আছে সেইবিলাকতো জানেই তুমি কিমান গেম খেলে তেওঁলোকে, তেওঁলোকে এতিয়াৰ পৰা মানে যিবিলাক অ ফায়াৰিং গেম হওঁক বা অন্যান্য যিবিলাক ডাঙৰ ডাঙৰ গেম আছে। সেইবিলাক খেলি মানে কিছুমানেতো মানে তোমাৰ পাগল হৈ গৈছে। ত সেইবিলাক খেলে ত সেইবিলাকৰ ক্ষেত্ৰত কি হয়। আজিকালি ল'ৰা ছোৱালী চাবাচোন সৰু কালৰে পৰা যিটো অ চকু বেয়া খোৱা হওঁক, তোমাৰ চকু ৰঙা পৰা হওঁক, বা চকুৰ যিটো পোহৰ সেই পহৰটো যোৱাৰ পৰাই হওঁক তোমাৰ এইবিলাক শাৰীৰিক, শাৰীৰিকভাৱে যিটো তেওঁলোকে এটা সুস্থ লাগে শাৰীকাৱে সুস্থও নহয় নে ইমান দৌৰিব নোৱাৰে বা ইমান তোমাৰ সেই কৰিব নোৱাৰে, মানে তেওঁলোকৰ বেমাৰ সোনকালে পাই তুমি আজিকালি দেখিবাই, তোমাৰ একদম সৰু সৰু ল'ৰা-ছোৱালীৰে বহুত নানা ধৰণৰ বেমাৰ ত এইবিলাক কাৰণত মই এজন বা এজন শাৰীৰিকভাৱে খেল খেলিব নিবিচৰা এজন অ মাৰ মানুহ বা তোমাৰ এজন ধৰি লোৱা ল'ৰাক বা এজন ছোৱালী সেইটোৱে ক'ম আৰু এইখিনি কথাই ক'ম। বাকী তুমি কি কবা পিছে মইতো এখিনি ক'লো তুমি কি কবা?
মই ক'বলে গ'লে তোমাৰ, এ তুমি যিটো অনলাইন খেলৰ কথা কলা। সেইটোতো বাৰু ময়ো খেলোঁ নেখেলা নহয়। কিন্তু এতিয়া আমাৰ বয় সত আমিও বুজি পাওঁ কে কিমান সময় খেলিব লাগে বা কিমান সময় খেলি থাকিলে কি ধৰণৰ বেমাৰ হ'ব। বা কেনেধৰনৰ মানে কেনেকুৱা ধৰণৰ আমাৰ শাৰীৰিক সমস্যা দেখা দিব পাৰে। ত সেইয়া হিচাপত আমি খেল খেলো কিন্তু এতিয়া সৰু ল'ৰা-ছোৱালীয়ে তোমাৰ বুজি নাপায়। সেই ক্ষেত্ৰত মাক দেউতাকো অলপমান সচেতন হ'ব লাগে। তেওঁলোকক যদি তোমাৰ সকলো সময়তে মোবাইল টো দি বিয়ষ্ট ৰখা যায় তেনেহলে তেওঁলোকেও মোবাইলৰ পতি বেছি আকৰ্ষিত হ'ব ন। তেওঁলোকেও মোবাইল নোহোৱাকে থাকিব পাৰিব। পিছে উপকাৰিতাটো ভালেখিনি আছে কিন্তু মই ভাবো কি কিছুমান অলপমান সমস্যাও আছে অ উপকাৰিতা নহয় বাৰু সমস্যা, মানে কেতিয়াবা তুমি দেখিবা ফুটবল হওক উম বা ক্ৰিকেট হওক এই এইবোৰ খেলতে সাধাৰণতে বহুত মানে বেয়াকে মানুহে আঘাত পায় দেহত। ধৰা কেতিয়াবা হাত- ভৰি ভাঙি যায়, হাড়ৰ অলপমান সমস্যা হয়। বা কেতিয়াবা তোমাৰ মানুহে এনেকুৱা সময়ত কেতিয়াবা চি এতিয়া ফুটবলৰ ক্ষেত্ৰতে কওঁ বৰষুণ দিনতটো বাৰু ফুটবল চলি থাকে কিন্তু ক্ৰিকেট খেল বৰষুণৰ সময়ত অনুষ্ঠিত নহয়। কিন্তু ফুটবল সময়ত কেতিয়াবা তোমাৰ ধৰা যেতিয়া বেছি বৰষুণ হৈ থাকে ত' সেই বৰষুণৰ যিটো পৰিমান বৃদ্ধিৰ ফলত মূৰত যেতিয়া তোমাৰ এনে টাইম যদি বৰষুণ পৰিয়ে থাকিব ত মূৰতো বহুত চাপ পৰে ন। আৰু তোমাৰ কেতিয়াবা বিজুলী ঢেৰেকনি পৰাও দেখা গৈছে বহু ক্ষেত্ৰত। ত' সেনেকুৱা ধৰণৰ সমস্যা। আছে আৰু যত মানে অলপমান প্ৰাণৰ প্ৰতি ভাবুকিও আহে খেলত নাহা নহয়। কিন্তু ইমান ডাঙৰ সমস্যা নহয় দিয়াচোন, নিজে যদি ভালকে তুমি খেলা যায়। বা কৰা যায় সকলো কাম তেনেহ'লে কোনো ধৰণৰ সমস্যা নহয়। যিহেতু খেলবোৰ অনিশ্চিত। কটা থাকেতো অলপমান, নিশ্চিত কৰিব নোৱাৰি কেনেধৰণৰ সমস্যা ক'ত বা কোনোখিনি সময়ত হ'ব পাৰে। ত' সেইকাৰণে অলপমান খেলুৱৈবিলাক সাৱধান হোৱা উচিত। বাকী খেলৰ কথা ক'ব গ'লেতো খেল সকলোৱে ভালে পাই দিয়াচোন, আৰু বৰ্তমান সময়ত তুমি দেখিবা এটা মানে আমাৰ ভাৰততে ক'ব গ'লে ক্ৰিকেটৰ জনপ্ৰিয়তা যথেষ্ট বেছি। মানে ক্ৰিকেট মানুহে নেখেলিব পাৰে কিন্তু ক্ৰিকেট চাই বহুত ভাল পায় ত সেইটো এটা ভাল দিশ। মানে খেলৰ প্ৰতি যিটো আকৰ্ষিত হৈ আছে মানুহ এতিয়াও বা খেলৰ চাবৰ কাৰণে নে তুমি বিচাৰে মানুহে এনেকুৱা নহয় যে আ মোবাইলত তোমাৰ যিবিলাক আমি যে ৰীল বুলি কওঁ সেইবিলাক চাবৰ কাৰণে ব্যস্ত। সেনেকুৱা নহয়, যেতিয়া খেল হয় খেলবিলাকতো জানাই কিমান দীঘল দীঘল সময়ৰ কাৰণে হয় ত সিমান সময় ধৈৰ্য্য ধৰি কিনে চোৱাটোও এটা ডাঙৰ কথা দিয়াচোন বৰ্তমান সময়ত ক'বলৈ গ'লে। বাকী মই বিশেষ একো নকওঁ দিয়া। তুমিও খেলিছা ময়ও খেলিছো। ত তুমি জানিবাই চাগে খেলটো মানে খেলা কিয় কিয় ইমান উপযোগী আৰু তুমি কিবা ক'বা নেকি ইয়াৰ বিষয়ে?
সেইয়ে হয় দিয়া খেলটোতো আমাৰ কাৰণে উপকাৰে দিয়া, মানে এইবিলাক শাৰীৰিক ধৰণৰ খেলৰ কলাই তুমি সমস্যা, সমস্যা বাৰু চবতে আছে তোমাৰ অনলাইন যিবিলাক গেম আছে সেইবিলাকতো তোমাৰ সমস্যা আছে, বাত তোমাৰ এইবিলাকতো তোমাৰ উপকাৰিতা আছে তাৰো তোমাৰ অপকাৰিতাও আছে, ত সেইটোতো সবতে থাকিব মানে তোমাৰ গম পাবাই মানে সকলো বস্তুতেৰে দু-দুপিঠি থাকিবৈ তোমাৰ ভাল বেয়া সকলো বস্তুৰে থাকিবই তোমাৰ এতিয়া তোতো ক'ব নাযায়ওঁ বাৰু, বাকী আৰু খেলৰ কথা কলা যিহেতু মোৰ পুৰণা যিবিলাক স্মৃতি সেইবিলাক মনত পৰি গলে। মানে তোমাৰ আমি সৰু থাকোতে যে বাৰ্ষিক অধিৱেশন মানে স্কুলত থাকোতে আৰু, সেই যে বাৰ্ষিক অধিৱেশনত আমি খেল খেলিছিলো খেলবোৰ খেলিছিলো। আ আ, তোমাৰ সেই ক্ৰিকেট হওক, ফুটবল হওক, দৌৰ খেল হওক, তোমাৰ অন্যান্য যিবিলাক খেল হওক কুকুৰা যুঁজ হওক, তোমাৰ অ কাবাডী হওঁক, এইবোৰ যে খেল খেলিছিলোঁ সেইবোৰ কথা মনত পৰি গ'লে মানে কি সুমধুৰ দিন আছিল ন সেইবোৰ? মানে লগৰ সমনীয়াৰ লগত একেল-একেলগে মি-মিলি জুলি খেলিছিলোঁ। বা আমি জিকিছিলো পুৰস্কাৰ জিকিছিলো, পুৰস্কাৰৰ লগতে এটা ধুনীয়া পৰিৱেশ কিন্তু এতিয়া যি সময় আহিছে আৰু মই দেখি দেখিছো বা মই গাঁৱত গ'লে কেতিয়াবা দেখোঁ এনেকুৱা সময়ত আৰু এনেকুৱা ধৰি লোৱা স্কুলৰ বাৰ্ষিক অধিৱেশন বা তোমাৰ খেল হওঁক এ হওঁক খেল হওঁক বা তোমাৰ এ সাধাৰণ আৰু সাধাৰণ দিন এটাত তোমাৰ জিৰণি জিৰণি যিটো টাইম জিৰণি পিৰিয়ড, সেই জিৰণি পিৰিয়ডত মানে আজিকালি ল'ৰা-ল'ৰা-ছোৱালী বিলাক কে এই আমি আগতে আছিলোঁ যেতিয়া আৰু জিৰণি সময়ত আছিলে সাধাৰণ যেতিয়া আমাৰ আ স্কুল হৈ থাকে তেতিয়া আমি জিৰণি হয় তেতিয়া আমি তোমাৰ অ বাৰটা বাজিলে আৰু আমাৰ জিৰণি আছিল বাৰটা বজাৰ পিছত ত', তেতিয়া আমি ফুটবল বা ক্ৰিকেট টো ওলাই ফিল্ডত পুৰা আৰু এঘন্টা খেলিও আৰু পুৰা আমি গ-ঘামত পুৰা লুতুৰ পুতুৰ আৰু ক'বলৈ গ'লে। ত কিন্তু এতিয়া সেই ল'ৰা ছোৱালী বিলাকৰ সেনেকুৱা আগ্ৰহ দেখা নাযায়। আৰু তোমাৰ বাৰ্ষিক অধিৱেশনতো ইমান এটা অংশ-অংশগ্ৰহণ নকৰে আৰু বহুত ছাত্ৰ-ছাত্ৰীয়ে মই নিজে গম পাইছোঁ এইবাৰ যেতিয়া মোৰ স্কুলখনত গৈছিলোঁ এইটো এইটো সময়ত ত', ইমান ল'ৰা ছোৱালী মানে এইবিলাকে মানে অকল মানে তোমাৰ ধৰি লোৱা এই মোবাইল ফোনতে চাই থাকে বা তোমাৰ চাইডত বহি থাকিব কিন্তু এইবিলাকত অংশগ্ৰহণ নকৰে আৰু। ত এইটো বহুত সমস্যা হৈছে। বাকী কিমাননো ক'বা খেলাৰ ওপৰত, খেলৰ ওপৰত যিমানে ক'বা সিমানেই তোমাৰ শেষ নোহোৱা এটা অধ্যায় আৰু।
হয় হয় ঠিক আছে হ'ব দিয়া।